হেল্ল', কি কৰিছা?
তোমান অফিচ, আজিতো অফিচ নগলো আজি অফিচ ছুটি আছিল। ত' আজি দিনটো এনে থাকিলো এতিয়া এনেই আছো কব গলে এনে আছো। কি তোমাৰ কোৱা।
বাকী আজি অফিচ কিয় নগলা?
আজি অফিচ ছুটি আছিল।
অ অম্বুবাচীৰ কাৰণে ছুটি দিলে নেকি অম্বুবাচিত টো অলপমান প্ৰ মানে সমস্যা হৈছে ন চবৰে
সমস্যা হৈছে অ তেনেকুৱা বুলি নহয় আজি এ আজি মানে ছুটি আছে অহা কালিলৈ অফিচ আছে আকৌ
অ
তেনেকে আজি ছুটিটো পালো মানে
উম
বাকী তোমাৰ কোৱা
মোৰ আজি এনে দিনতটো থাকিলো ঘৰতে ইমান কাম চাম কৰিলো কাম মানে কি আৰু ঘৰৰ কামবোৰ এই অম্বুবাচীৰ কাৰণে কাম চাম বিলাক অলপমান বাঢ়ি গৈছে ভালকেই বাহিৰতো ওলাব পৰা নাই ইমান জাম এইখিন তাকে ইমান প্ৰদূষন হৈছে।
এইটো ক'ব ওলাইছিলো প্ৰদূষ বহুত হৈছে সেইকাৰণে গৰমটো মানে বেছি।
প্ৰদূৰষণৰ কাৰণ অ প্ৰদূৰষণৰ কাৰণে মানে সেই আৰু লেতেৰা য'তে ত'তে মানুহ বিলাকে পেলাইছে।
পানী প্ৰদূৰষণ হৈ আছে বায়ু প্ৰদূৰ্ষণ হৈ আছে
অ একদম পৰিৱেশ পুৰা প্ৰদূষণ প্ৰদূৰষণ হৈ গৈছে ইমান গোটেইবোৰ মানুহ একদম মানুহে যেতিয়া যাবৰ পেলোৱা জেগা থৈছে য'তে ত'তে প্লাষ্টিক বাগেৰা বিলাক পেলাব নালাগে
পেলাব নালাগে ডাষ্টবিন দিয়া গৈছেতো ডাষ্টবিনত পেলাব লাগে আৰু এটা বস্তু তো মন মন কৰিছে চাগে ত এতিয়াৰ তুলনাত বহুত আগতে দহ বছৰ মান আগতে তেনেকুৱা এটা গৰম আছিল কিন্তু সিটো কবলে
অ এই এইবোৰ চব প্ৰদূৰষণৰ ফলতে হৈছে মানুহৰ ধূলি ইমান ইমান কোম্পানী ইমান ফেক্টৰী ইমান যান বাহন হৈ গৈছে এতিয়া আজিকালি ৰাস্তাই ঘাটে ওলালে আগতে ৰা হেৰি ৰাস্তাত চাইকেল এখন দুখ দুখন হ'লেও দেখা পাইছিলো এতিয়া চাইকেলৰ মানুহে ব্যৱহাৰ পাহৰি গৈছে। গাড়ী মটৰ উম মানুহো এলেহুৱা হৈ গৈছে। মানুহ এনেকুৱা হৈ গৈছে খোজ কাঢ়িব নিবিচাৰে এ হেৰি সকলো সময়তে অকল গাড়ী আছে বুলি গাড়ীখন লৈ যায় এতিয়া যদি এটা মানুহ গৈ আছে যেতিয়া গাড়ীখন নিনিলেও হৈ যায়। বোলে অলপমান ওচৰতে গৈ আছো খোজ কাঢ়ি যাওঁ দূৰত গৈছে যদি স্কুটি বাইক যি আছে লৈ গ'লেও হয় কিন্তু নহয় মানুহে গাড়ী লৈ যায়।
আৰু চব একচলি যিমান আমি যিমান মানুহ একচলি কব গলে পাব্লিক যোনটো ট্ৰান্সপ'ৰ্ট আছে এইটো যান বাহনটো এই ব্যৱহাৰ কৰিব লাগে ক'ব গলে তেনেকে তেনেকে মানুহে নকৰে। সেইটোৱে আ।
মানুহ বিলাকে মানে এনেকুৱা হৈ গৈছে এতিয়া পইচাৰ কাৰণে পইচা মানে যোনবিলাক ধনী ধনী হৈ গৈ আছে দু দুখিয়া বিলাক দুখীয়া হৈ গৈ আছে আহ তো মানুহ বিলাক যোনবিলাক ধনী আৰু দুখীয়াৰ লগত যাব নিবিচাৰিব পাৰে সেনক তাৰ মানে বস্তু বিলাকৰ
আৰু এতিয়া প্ৰদূষণটো হৈ আছে। এইটোতো হ'বই বাকী কেইদিন আৰু সময় আছেই এইডিগী এতিয়া আমাৰ গুৱাহাটী মহানগৰীতো কৃত্ৰিম বানপানীতো হ'বই আৰু। বৰুষোনো আহিলে সেইটো এটা এইটো এটা সমস্যা ডাঙৰ।
একদম ডাঙৰ সমস্যা এইটো সমস্যা বুলিবলে এইটোয়ে চবতছে ডাঙৰ সমস্যা।
গাঁৱৰ ফালে বানপানী হয় তাৰে কিবা এটা হেৰি থাকে বা আমাৰ ইয়াতে
ঘৰৰ ফালে বানপানী হয় আপুনি পানী বিলাকো চফা পাব ন কিন্তু ইয়াতে য'তে ত'তে জাবৰ জোথৰ এইফালে বোলে কাৰবাৰ বাথৰুমৰ পানী এইফালে ইফালে বোলে কাৰোবাৰ কিবা মানে বহুত সমস্যাৰ সন্মুখীন হ'ব লগগীয়া হৈছে আমি গুৱাহাটীবাসী। মানে এতিয়া চব কথাতে আৰু বেলেগক দুখ সিও লাভ নাই মানুহে যেতিয়া জাবৰ জোথৰ নয়ে ছয়ে যদি পেলায় অলপমান নিজৰো মানে সেইটো জ্ঞান থাকি থাকিব লাগে এইখিনি যদি জ্ঞান নাথাকে তেনেহলে আৰু উম।
হ'লেও এটা জ্ঞান থাকিব লাগে আৰু প্ৰশাসনৰ পৰা বস্তুবিলাক চব কঠোৰ কৰি দিব লাগে, যেনেকে হেলমেট নিপিন্ধাকে নিপিন্ধিলে যেনেকুৱা পাঁচশ টকা হাজাৰ টকা ফাইন থাকে তেনেকুৱা জাবৰ যদি আমি ৰাস্তা ঘাটে পেলাই দিওঁ, তাতো কিবা এটা মূল্য দিব লাগিব, ফাইন এটা দিব লাগে। এৰ্ক্সচোৱেলী ক'ব গ'লে, চব চব অহ বস্তু অহ চব চব চব জাগাতে‌ অলপ কঠোৰ অহ হেৰি হাৰ্ট কৰিব লাগিব বস্তুবিলাক সেইটোৱে।
উপায় নাই মানুহ বিলাকত কিমান যোনবিলাক ইমান শিক্ষিত মানুহে যদি এনেকুৱা কৰি আছ শিক্ষিতৰ বিলাকৰ পৰা কি আৰু মানে হেৰি কৰিব পাৰো।
মানে আজিকালি মানে আৰু এটা বস্তু মই আৰু এটা বস্তু মই চাই আছো মানে ত' মানে মানুহ বিলাকৰো যিমান শিক্ষিত নহওক কিয় মানসিকটো মানসিকতা বিলাক অলপ মানে সময় সময় চেঞ্জ হৈ গৈছে মানে ইমান বস্তু এটা বস্তু বিলাক সৰু সৰু বস্তু নাভাবে যাব পেলাব যাবৰ যদি হতত আছে তেনেহ'লে ডাষ্টবিনত নেপেলাই ৰাস্তাতে পেলাই দিব ইমান
সেইটোয়ে, এইটোয়ে এটা ডাঙৰ সমস্যা। এতিয়া আপুনি সদায় এজন আপুনি এতিয়া মানুহ আছে বুলি, আপুনি গৈ পিনে সদায় পিছে পিছেতটো ঘূৰি থাকিব নোৱাৰে কোনে ক'ত পেলাইছে। এইটো এতিয়া মানসিকতাৰ ওপৰত কথা কেনেকে সিহঁতে ঠিক কৰে। নিজৰ মানসিকতাটো কেনেকে সিহঁতে ঠিক কৰে নিজৰ আশে-পাশে চাফা কৰি থাকিবৰ কাৰণে। এতিয়া কিমান বেমাৰ হৈ আছে এইবোৰৰ কাৰণে।
ডাষ্টবিনত তেনেকুৱা চব জোগাত নাই। মই সেইদিনা মোৰ হাতত বস্তু আছিল পেলোৱাৰ কাৰণে মই মই ডাষ্টবিন বিচাৰি আছো। এক কিলোমিটাৰ দূৰত ডাষ্টবিন নাপালো সেইকাৰণে মই মোৰ লগত, মোৰ লগত থৈ গৈছো বস্তুবিলাক তাৰপিছত ডাষ্টবিন যেতিয়া
ডাষ্টবিনৰ ক, ‌ হেৰি কমি বহুত মানে এটা ডাঙৰ সমস্যা। এতিয়া আপুনি জাবৰ-জোথৰ পেলাব একোত জেগাই নাপাব, তেনেহ'লে সেইবোৰ মানুহে এনেকে পেলাই দিয়ে। কিন্তু এতিয়া সেনেকে পেলোৱাতটো বাৰু ঠিক আছে, সেনেকে মানে একো উপায় নাপাই উপায় পেলে পেলাইছে তেতিয়া ক'ব পাৰি, কিন্তু কিছুমান মানুহে উপায় থাকিও চাইডতো বোলে ডাষ্টবিনটো আছে তাৰে চাইড জাবৰ-জোথৰ পেলাই দিয়ে। সেইটো বস্তু ভাল নালাগে দিয়কচোন যিমান যি হওঁক।
যিমান যি হওঁক সেইটোযৱে সেইটোৱে, আমি যদি আমি যদি লেতেৰা তেনেকুৱা মানে কি এটা উম, এটা বস্তু, এটা বস্তু মানে শিক শিক্ষা এটা ল'ব লাগে যে আমি নিজৰ ঘৰৰ ভিতৰৰ, ঘৰৰ বাহিৰৰ চব জোগাব বিলাক যেনেকে চাফা কৰি ৰাখোঁ। তেনেকে গোটেই মানে চহৰখন এনেকে চাফা কৰি থৈ দিব। থব লাগে এৰ্ক্সচোৱেলী ক'ব গ'লে, আমি যেনেকে নিজৰ ঘৰটো মানে ধুনীয়াকে ৰাখো। মান ওচৰে যিমান ৰাস্তা ঘাটে চবে এনেকে ধুনীয়াক ৰাখিব লাগে এৰ্ক্সচোৱেলী। বাত্ আমাৰ চিন্তাধাৰা বিলাক অলপ বেলেগ হেৰি হৈ গৈছে। সেইকাৰণে মানুহবিলাক ইমান গুৰুত্ব নিদিয়ে বস্তুবিলাক।
মানুহবিলাকৰ প্ৰ এই সমস্যাটো এইটোৱেই যে মানুহবিলাকে গুৰুত্ব দিয়া নাই। এতিয়া মানুহ প কোৱা মতে ন কি আছিলে? ৰাইজে নখ জোকাৰিলে নৈ বয়। কিন্তু এতিয়া মানুহে যদি নিজে এটা মানুহে কৰে, দুটা মানুহে কৰে সেনেকে আহিব পৰিবৰ্তন, কিন্তু লাহে লাহে পৰিৱৰ্তনতো আহিব।
অহ, এটা মানে আমাৰ নিজৰ উঠি অহা যিমান হেৰি আছে। যুৱা আছে কিবা এটা ডাঙৰ নিজে এটা ডাঙৰ পদক্ষেপ ল'ব লাগে, নহ'লে প্ৰশাসনৰ পৰা পৰা ভাল এটা কিবা পদক্ষেপ ল'ব লাগে, তেতিয়াহ'লে কিবা যদি ভৱিষ্যতত কিবা এটা ভাল দেখা পাওঁ আমি নহ। নহ'লে, এইটো যদি এনেকে যদি চলি থাকে, তেনেহ'লে ভৱিষ্যত আকৌ ইয়াত কিয় বেয়া হ'ব, কৃত্ৰিম বানপানীতে তে এতিয়া এটা হেৰি হৈছে, যেতিয়া আৰু বেছিকে হ'ব, ক'ব গ'লে।
হয়।
বাকী
এই, প্ৰদূষণটোৱে মানে মানুহক বেমাৰী কৰি দিছে
হয়- হয় -।
বায়ু প্ৰদূষণ এনিটাইম আপুনি আপুনি যদি বাহিৰত ওলালেই যদি বেয়া বায়ু গ্ৰহণ কৰি আছে তেনেহ'লে
উম, তাৰ পৰাইতো বেমাৰ আজাৰ হৈ আছে ন তাৰ পৰাইতো হৈ আছে। মূল বেমাৰ বেছিভাগ মানে অনবৰতে বেমাৰ হৈ যোৱা, তাৰ মূল কাৰণটো এইটোৱে, বাহিৰত গ'লে বাহিৰত প্ৰদূষণৰ পৰা হৈ আছে।
অহ, প্ৰদূষণে মেইন কাৰণ আৰু। প্ৰদূষণে একদম ডাঙৰ মুখ্য কাৰণ যে, আমাৰ বেমাৰ হৈ আছে খোৱা বোৱা। খোৱা -বোৱাতো আজিকালি ইমান মানে কিবা- কিবি ব্যৱহাৰ কৰে হয়
সেইটোয়েটো
অ, বস্তু আজিকালি ঘৰত বনোৱা যে কিবা লোকেল বস্তু খাম, সেইটো বস্তু নাই মানে।
চবতচে মানে কব গ'লে ভেজাল আজিকালি, চবতে
যিমান, অ কওকচোন
হলেও আজি যেতিয়া খোৱা কথা পাতি আছো আজি ৰাতি কি খাবা?
ৰাতি মই হেৰি হেৰি কি আছিলে এইটো ভাত কেৰেলা আলু ভাজিছো।
আত্ছা।
তাৰপিছত, লগতে দালি বনাইছো অলপমান নেমু চালাড তাৰ পিছত আৰু ভেন্দি ভাজিছো সেইয়াই ইমান গৰম দিছে নহয় গৰমৰ কাৰণে একো খাবই মন নোযোৱা হল গৰমৰ কাৰণে মানে সমস্যাটো বেছি বাঢ়ি গৈ আছে আজি বহুত গৰম পৰিছে।
গৰম - গৰম, বহুত - বহুত গৰম পৰিছে বাপৰে আজি বহুত অনুভৱ কৰিছে যোৱাকালি আজিতো বেছি গৰম আৰু তো গৰম অহা দিন বাকী আছে নাজানো কেনেকে দিন বিলাক যাব আৰু, সেইটোৱে। আৰু- আৰু এটা বস্তু চাবা, যোনটো শীতকাল আহিব এইটো চাগে একমাহৰ কাৰণে থাকিব।
থাকে ন, বেছি দেৰি নাথাকে। এমাহ বা দেৰমাহ তাৰ পিছত গৰম হোৱা আপুনি এটা বস্তু লক্ষ্য কৰিছে ন লকডাউনৰ সময়ত যেতিয়া যান-বাহন চলা নাছিলে তেতিয়া ছমাহ, সাতমাহ ধুনীয়াকে ছমাহ পুৰা ধুনীয়াকে ঠাণ্ডা দিন পৰে
অ,
মইতো মোৰ এতিয়াও মনত আছে আগষ্ট এ টু থাউজেড মানে দুইহেজাৰ বাইশ নহ'লে বা একৈশত মোৰ এতিয়া মনড কৈছতে চাগে এক আগষ্টৰ পৰা ন আগষ্টৰ লকে এটা গৰম মানে অনুভৱ হল
উম,
তাত মানে গৰমটো নোহোৱা হৈ থাকিলে যেন লাগিল মোৰ, মানে সেই যি জুনৰ জোনটো গৰম এতিয়া যোনটো গৰম সেইটো গৰম নাই মানে ফেন ল ফেন দিলেও মানে অলপমান দেৰি গৰম উঠে তাৰ পিছত আৰু কাপোৰ এখন ল'ব লগীয়া হয়য়ে শুবলে এতিয়া সেইটো মানে পৰিৱেশ হৈ থকা নাই এতিয়া
পৰিৱেশ হৈ থাকা নাই সেইটোৱে এইটো এটা এইটো এতিয়া আৰু লকডাউনৰ আগত টাইমত তেতিয়া যান বাহন বেছি চলাচল কৰা নাছিল টো যান- বাহন চলাচলো কৰা নাছিল চব বন্ধ হৈ আছিল এতিয়া সেইকাৰণে প্ৰদূষণো সিমান হোৱা নাছিল কাৰণে বতৰটো ভাল আছিল ক'ব গলে।
উম, বাকী ঘৰতে ন আপুনি?
অ', মই ঘৰতে আছো।
অ, দিয়ক নহলে আহিব কেতিয়াবা উম অ। অ, দিয়ক।
ঠিক আছে।